হেল্ল!
অ কি খবৰ তোমাৰ?
মোৰ ভাল। তোমাৰ?
মোৰো ভাল। কি কৰি আছা?
মই এনে আছিলো ৰ'বা ৰাতিপুৱাৰ পৰা আহ ভাত-পানী, চাহ-পানী খালো খাই এনে বহি আছিলো। ভাবিছিলোঁ অলপ দেৰি পিছত আ আ মোৰ লগত ওলাই যাম আবেলি টাইমত।
অ মইও মইও একো কৰা নাই বিশেষ বহি আছিলো। ক'ত ওলাই যাব বুলি ভাবিছা?
হয় মোৰ বান্ধৱীৰ লগত ভাবিছোঁ আজি চিনেমা এখন চাবলৈ যাম। পিছে মোৰ আহ বন্ধু বৰ্গৰ সৈতে চিনেমা চাই বহুত ভাল লাগে। তুমি চিনেমা চাই ভাল পোৱা নে?
অ মই চিনেমা চাই ভাল পাওঁ। তুমি কেনেকুৱা ধৰণৰ চিনেমা চাই ভাল পোৱা।
হয় মোৰ একচন চিনেমা তাৰপিছত গল্প থকা চিনেমা এইবোৰ চাই ভাল লাগে। তুমি কেনেকুৱা ধৰণৰ মুভি চাই বেছি ভাল পোৱা?
মোৰ জোনবিলাক মানে ফানী ড্ৰামা থকা মুভি আৰু মানে ভূতৰ চিনেমা সেইবিলাক চাই ভাল লাগে মোৰ।
বাহ বহুত সুন্দৰ কথা। আ ফানি কমেডি থকা চিনেমাবোৰ মোৰো বেছি ভাল লাগে। আ পিছে তোমাৰ আ প্ৰিয় আ হিৰ'ৰ নাম বা হিৰণী আ কোন হয়?
মোৰ প্ৰিয় হিৰ' হৈছে আ মই অসমীয়া চিনেমা আগত মানে চাও মোৰ আ মো
হয়
জুবিন দাৰ এ চিনেমাবিলাক চাই ভাল লাগে আগৰ যে তেওঁ বনাইছিলে যে সেইবিলাক চাই ভাল লাগে।
হয় নিশ্চয় অ মোৰ তেনেকে বহুত হিৰ'ৰ চিনেমা চাই মই ভাল পা
তোমাৰ কি মভি তোমাৰ কোন ভাল লাগে?
অ মই বহুতকে তেনেকে ভাল পাওঁ কিন্তু অসমীয়া চিনেমাত ক'ব গলে জুবিন দাৰ লগতে উৎপল দাস। তাৰপিছত ৰবি শৰ্মা তেওঁলোকৰ চিনেমা চাই মোৰ বহুত ভাল লাগে। আৰু তেনেকে হিন্দী চিনেমা কব গ'লে শ্বাহৰুখ খান, অক্ষয় কুমাৰ, আমিৰ খান ৰণবীৰ কাপুৰ এওঁলোকৰ চিনেমা চাই বহুত ভাল লাগে।
উম মোৰো তেনেকুৱাই অ ভাল লাগে তুমি আজি কি কেনেকুৱা ধৰণৰ চিনেমা চাম চাম চাব যাব বুলি ভাবিছা?
হয় আজি মই এটা কমেডি চি চিনেমা চাব যাম বুলি ভাবিছোঁ পিছে মোৰ অক্ষয় কো হয়
কোৱা
অ অক্ষয় কুমাৰৰ কমেডি চিনেমাবোৰ চাই বহুত ভাল লাগে।
অ মোৰো ভাল লাগে তেওঁৰ জোনবিলাক আগৰ মানে এ কমেডি মুভি বিলাক আছে সেইবিলাক চাই মোৰো ভাল লাগে। মই মানে সেইবিলাক চায়েই থাকো এটা মই মানে সেইবিলাক আ আ যেতিয়াই টিভিত দিয়ে মই তেতিয়াই চাওঁ।
হয় পিছে তুমি চিনেমা হলত গৈ অ ভাল পোৱা নে ঘৰত চিনেমা চাই বেছি ভাল পোৱা?
বিশেষ তেনেকুৱা একো নাই মই মানে যেতিয়া মানে আ যায় আৰু ঘৰৰ পৰা বা বন্ধু বান্ধৱী তেওঁলোকে যেতিয়া কয় যাম যাম আ মানে তেতিয়া যাও। বা এনেই মই মানে টিভি সতে চাওঁ টিভিতে চাওঁ মানে ইমান সময় নাপাওঁ যে যাব কাৰণে।
হয়। মই পিছে মই পিছে দুয়োটাই ভাল পাওঁ, চিনেমা হ'লত গৈও ভাল পাওঁ ঘৰতো ভাল পাওঁ। পিছে ঘৰতে বেছিকে চোৱা হয়, যিহেতু আমি তেনেকে লগৰ বন্ধু বান্ধৱীক তেনেকেই সদায় লগ নাপাও, আহ কিন্তু ঘৰত আমি যি সময় পাওঁ তেতিয়া আমাৰ সময় অনুসৰি সময় মিলাই আমি ঘৰতে চাই বেছি ভাল পাওঁ নহয় জানো?
অ', ঠিকেই কৈছা তুমি, ঘৰত চালে কি হয় সময়টো অলপ কমতে হৈ যায়, আৰু মানে অ', কম পইচাটো হৈ যায় নহয় নে?
হয়, হয় ঠিকেই কৈছা। অ', তুমি যেনেকে কৈছা যে কম পইচাতে হৈ যায়। নিশ্চয় তাতে আমি অ', প্ৰথমতে টিকেট ল'ব লাগে তাৰ পিছত আমি বহুত খিনি আৰু তাতে পপকৰ্ন আৰু বহুত কিবা কিবি কিনো, যাৰ বাবে আমাৰ পইচা অলপমান বেছিকে খৰচ হয়। কিন্তু আমি ঘৰত যদি, আ চাব বিচাৰোঁ তেনেকে আমাৰ বেছি পইচা খৰচ নহয়। আৰু তুমি চিনেমা চাই মনোৰঞ্জন কেনে ধৰণে লাভ কৰা?
মোৰ, উম মইয়ো তেনেকুৱাই মানে পপ ধৰা যদি ঘৰতো চাওঁ মই পপকৰ্নটো লওঁ বা চিপচ লওঁ, সেইবিলাক খাই খাই চাওঁ। আৰু আৰু ধৰা মানে আহ বন্ধু বান্ধৱী বা ঘৰৰ মানুহৰ লগত যেতিয়া বহি চাওঁ তেতিয়া তেওঁলোকৰ লগত আৰু বেছি ভাল লাগে। কথা পাতো এ চিনেমাটোৰ ওপৰত আৰু চাওঁ। তেতিয়া বেছি ভাল লাগে। বাৰু তুমি কিমান মানে মুভি চাওঁতে বেছি সময় যায় নেকি তোমাৰ?
আহ, মই তেনেকে ম'ভি চাওঁতে বেছি সময় নকটাও। কাৰণ যিহেতু আমাৰ বহুতো কাম থাকে জীৱনত। গতিকে আহ, যেতিয়া আহ, সময় ওলাব পাৰো তেতিয়া ম'ভি চাওঁ। আহ তেনেকে বিশেষ মই সময় নকটাও। কাৰণ মই ভাবো চিনেমা চাই সময় কটালে হয়তো আমি আমাৰ জীৱনৰ যিখিনি বাকীবোৰ কাম আছে সেইবোৰত আমি ভালকে মন দিব নোৱাৰিম। এনেই মই এ চিনেমা চাওঁ চিনেমা চালে আমাৰ মনটো ফ্ৰেছ লাগে, আমি আহ আনন্দিত অনুভৱ কৰো আৰু বেলেগ কাম কৰিবলৈ উৎসাহ পাওঁ।
অ', এইটো তুমি ঠিকেই কৈছা বাৰু। মইয়ো তেনেকুৱাই, মানে ধৰা মই এতিয়াতো বিদ্যালয়লৈ যাব লাগে। পৰীক্ষাও থাকে, সেইকাৰণে সিমান সময়ে নাপাওঁ। যেতিয়া মোৰ মানে পৰীক্ষা চলি থাকে, তেতিয়া মই চিনেমা, এইবিলাক ড্ৰামা চ্ৰামা। ইমান কমেই চাওঁ মানে নিয়ন্ত্ৰণত ৰাখো। কেতিয়াবা যদি মানে মনটো বেয়া লাগি থাকে, তেতিয়া অলপমান চাই দিওঁ। কিন্তু এনেই সিমান মানে সময়টো পোৱা নাযায়, যিহেতু মানে আৰু ধৰা আজি আমাৰ জীৱনটো কিমান মানে ব্যস্ততা মূলক, সেইকাৰণে নোৱাৰোঁ মানে সিমান ইমান চাব। সেইকাৰণে ইমান নাচাওঁ।
হয়, পিছে তুমি এটা কথা ভাবানে যে চিনেমা চালে আমি চিনেমাৰ জৰিয়তে বহুতো অন্যান্য ভাষাৰ আ বিষয়ে জানিব পাৰোঁ, অনন্যা ভাষা শিকিব পাৰোঁ, পিছে তুমি কি কি ভাষাত চিনেমা চাই ভাল পোৱা?
মই অ', এইটো ঠিকে কৈছে বাৰু আমি চিনেমা চালে নতুন নতুন ভাষা শুনি থাকোঁ। তেতিয়া আমাৰ অলপমান সেইটো শিকি আ শিকো মানে দুটা এটা শব্দ। মই আ ইংলিছটো চাওঁ আৰু অসমীয়া। কেতিয়াবা বঙালীও চাওঁ। আৰু কেতিয়াবা মানে মাদ্ৰাছী চিনেমা বিলাকো চাওঁ, তুমি?
দেহাৰ। হয়, তুমি ঠিকেই কৈছা। আমি নতুন নতুন ভাষাৰ লগত পৰিচিত হওঁ। মই তেনেকে অসমীয়া চাওঁ। কেতিয়াবা কেতিয়াবা বেংগলীও চাওঁ, কেতিয়াবা হিন্দী মুভি বেছিকে চোৱা যায়। তাৰ পিছত ইংলিছৰ কেতিয়াবা কেতিয়াবা চাওঁ আৰু পাঞ্জাবী মুভিবোৰো কেতিয়াবা কেতিয়াবা চাওঁ মোৰ বৰ ভাল লাগে।
অ'
পিছে তুমি অ' মুভিৰ পৰা কোনবোৰ বিষয়ৰ পৰা বেছি কি আনন্দ লাভ কৰা? যেনেকে মোৰ ক'বলৈ গ'লে, মুভিৰ গানবোৰৰ পৰা মই বেছি আনন্দ লাভ কৰোঁ যেন মোৰ অনুভৱ হয়।
মোৰো তেনেকুৱাই মোৰ অ' মই মানে গান বিলাক বেছি ভাল পাওঁ যেতিয়া যেতিয়া মুভিত গান থাকে বেছিকে, তেতিয়া মোৰ আৰু বেছি ভাল লাগে চাই। কেতিয়াবাতো মই গানৰ বিলাক, গান বিলাক ৰ কাৰণে মুভি চাওঁ, এইটো ভাল লাগে আৰু কোৱা?
হয়, যি ষ্টৰি। ষ্টৰি টুইষ্টবোৰ যেতিয়া আহি যায়, মুভি চাওঁতে চাওঁতে তেতিয়া সেই চিনবোৰ আচলতে আমি সঁচাকে আ মনোযোগেৰে উপভোগ কৰোঁ নহয় জানোঁ?
অ' ঠিকেই কৈছা তুমি।
হয়, পিছে আ তুমি আ' চিনেমা চাওঁতে আ' কিমান সময় কটোৱা?
মই যেতিয়া মোৰ সময় থাকে মানে এনে যদি চিনেমা চা ব যাও। তেতিয়া মই ফুল চিনেমাটোৱে চাওঁ। পুৰা চিনেময়ে চাওঁ। কিন্তু মই মানে সময় হিচাপে যা যদি মোৰ বে বেলেগ একো কাম নাথাকে, তেতিয়া চাওঁ মই পুৰা চিনেমাটো। আৰু যেতিয়া মোৰ মানে কাম থাকে কৰিবলৈ বা পঢ়িবলৈও অ' পঢ়া থাকে। তেতিয়া মই অ' নাচাও সৰু সুৰা মানে ভিডিঅ' চিডিঅ' চাওঁ। মুভিটো মানে কমেই চাওঁ।
হয়, তুমি ঠিকেই কৈছা, আহ মইয়ো তেনেকে যে তিয়া মনটো বেছি বৰকৈ বেয়া লাগি থাকে, তেতিয়া হয়তো মনটো ফ্ৰেছ কৰিবৰ কাৰণে, তেতিয়া মুভি চোৱা যায়। এনেহলে দৈনন্দিন আমি নিয়মিতভাৱে মুভি চোৱাটো মই ভাবো অ ভাল কথা নহয় কাৰণ তাতে আমাৰ বহুতখিনি সময় গুচি যায়। নহয় জানো?
হয় হয়, সময়টো বহুত বেছি যিটো দ্ৰুত গতিত যায় সেইকাৰণে আমাৰ সময়টো মানে অপচয় কৰিব নালাগে। মুভি হিচাপ মুভিৰ ওপৰত।
হয় আমি সময়মতে যিহেতু আমাৰ আ জীৱনৰ প্ৰত্যেকটো কামেই কৰিব লাগে নহলে আকৌ আমাৰ বাকীবোৰ কাম জমা হৈ যাব। গতিকে মই ভাবোঁ সময়মতে সময় চাই আমি সময়ৰ লগত মিলাই আহ চিনেমা চোৱাটো দৰকাৰ
অহ ঠিকে কৈছা তুমি।
হয় পিছে তুমি ভাবানে আমি চিনেমাৰ পৰা কিছুমান নৈতিক শিক্ষা লাভ কৰো।
অ মই ভা মই ভাবো সেইটো। আমি চিনেমাৰ পৰা আহ সকলো চিনেমা কিছুমান আমাক নৈতিক শিক্ষা দিয়ে। আৰু নৈতিক শিক্ষা যোনবিলাক মানে থাকে এ থকা চিনেমা বিলাক মই বেছি কে চাও মোৰ বেছি ভাল লাগে সেইবোৰ।
হয়, এ কিছুমান শিক্ষাত যেনে কিছুমান চিনেমাত যেনেকে আহ মাক দেউতাকৰ প্ৰতি আহ যিমান খিনি আমাৰ দায়িত্ব থাকে সেই বস্তুবোৰ দে খুৱাই কিছুমান চিনেমাত বন্ধু বান্ধৱীৰ লগত আমি কেনেকে মিলা প্ৰীতিৰে থাকিব পাৰো। আমাৰ এজন বন্ধুৰ প্ৰতি বা বান্ধৱীৰ প্ৰতি কিমান খিনি আহ কৰিব লগা থাকে আমি আহ তেওঁলোকৰ সৈতে আমাৰ বন্ধুত্ব ৰক্ষা কৰিবৰ কাৰণে আমি কেতিয়াবা কেতিয়াবা ওলাই যাব লাগে। সেইবোৰ বস্তু চিনেমাৰ পৰা আমি সঁচাকৈয়ে শিকিব পাৰো।
অঁহ হয় হয়, সেইটো হয়। আৰু মই মানে বেছিভাগ এ লাভ ষ্টৰি থকা চিনেম বিলাকে চাও মোৰ ভাল লাগে।
হয় নিশ্চয়। নিশ্চয় মইয়ো চাওঁ, লাভ ষ্টৰি তাৰপিছত ড্ৰামা। তুমি পিছে কোৰিয়ান ড্ৰামাবোৰ চোৱা নে?
মই কোৰিয়ান ড্ৰামা এটা চাইছিলো, কিন্তু মই নাচাও সিমান সেইবিলাক মই ইমান নাচাওঁ কৰিৰিয়ন টো মই এটা চাইছিলো অকল।
হয়, কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো আহ, যুৱ প্ৰজন্ম কোৰিয়ান তাৰপিছত চাইনিজ যিবোৰ ড্ৰামা আছে। সেইবোৰ বেছিকে চাই, পিছে তুমি তোমাৰ মোবাইল ফোনত অ টি টি প্লেটফৰ্ম অ টি টি যেনে নেটফ্লিক্স, এমাজন প্ৰাইম, এইবোৰ ব্যৱহাৰ কৰা নেকি?
মই আহ, নেটফ্লিক্সটো ব্যৱহাৰ কৰো আৰু মানে